অ' কি কৰিছা?
কি কৰিবা এই চাহ অকণ খাবলৈ বুলি লৈছো, বুজিছা? তুমি কি কৰি আছা?
মই আছোঁ এই চাহ অকণ খালো, খাই পেলাই তোমাৰ অকমান বহিছো।
অ'
বাকি তুমি কি কৰিছা, অ' কি এই মাহত আছে তোমাৰ নিজৰ নিজৰ কামত ব্যস্ত সকলো।
উম, উম।
বাকী হেৰি ভালে আছা নহয়?
চোৱা বুইছা গৰমে একদম বোৱাই পেলাইছে।
উম, গৰমৰ কথা নকবা বাৰু একেবাৰে জিনা হাৰাম কৰি দিছে।
উম, হম, হম সঁচাকে দেই মানে। মানুহ থাকিব নোৱাৰা হৈছে, এনেকেই এইটো হাৰত ৰ'দ দি থাকিলে দুদিনমান পিছৰ মানুহবোৰ মৰি থাকিব বুজিছা।
টোমাৰ মৰি থাকিব মানে আৰু।
কিমান মানুহ মৰিছে। হেই নাপায় সেইবোৰ কব বাকী হেৰি নহয় ৰবা উম, কি কথাটো। ক'ম বুলি ভাবিছিলোঁ হেৰি নহয় মোৰ বস্তুটো কি হ'বগে হয়।
কোনটো এই হেৰিটো।
উম।
ক এই বনাই হৈ গ'ল তোমাক মই সিদিনা ফটো দিছিলোঁ চোৱা নাই উম। চাবলৈ সময় নাই ফটো দি থৈছোঁ দেখোন বনাই পেলাই তোমাক। কালি, কালি দিছিলোঁ নে কালি সন্ধিয়া দিছিলোঁ অ'। আৰু তুমি অনলাইনো নাই বাৰু।
মোৰ মানে মোবাইলটো অকমান প্ৰব্লেম দি আছে আকৌ।
অ', অ'নাই হেৰি কৰি চা চাই ল'বা হেৰি এইটো কি কয়। দিলোঁ বনাই মানে এতিয়া আহ, এতিয়া খালি মই গ'লে লৈ গ'লে হ'ল আৰু।
উম। তুমি তাক হেৰি এইটো কি বুলি কয়, তুমি আহোতে তেতিয়া লৈ আহিবা বুজিছা।
লৈ যাম মই মানে এইে নিজে বনালোঁ গে আৰু।
পইচা কিমান মান পৰিব?
এই হ'ব আৰু পইচা কথা পাতিম ৰ'বা পিছত।
এনেই কিন্তু বস্তু ধুনীয়া হৈছে জানানে মই এতিয়াহে চাইছোঁ।
ঠিকে আছে নে?
একদম মজা। উম, কবই নালাগে।
অ', নহয়, নহয় হেৰি তোমাৰ এনেই তোমাৰ। সেই ধৰা কামখিনি সেইবিলাক তোমাৰ এই হেৰি মেচিনত। কাটে ন তেনেকে সেয়া চব এই। মান যি দুজন ল'ৰা আছিলে সিহঁতে কৰে।
উম।
তাৰ পৰা আকৌ মই ইমান মই কৰিবলগীয়া হ'ল, মই বহুত দিনৰ মূৰত কৰিছো মই তেনে সেইখিনি নকওঁ মই। মই খালি সেই তোমাৰ কালাৰ চালাৰ খিনি কৰো সিহঁতে বাকী খিনি কৰে। তাৰপৰা সেইখিনি কাম মই। এই সিহঁতকেইটা কৰি থকাৰ পৰা মই কৰা হোৱা নাছিলে। অ', বহুত দিনৰ মূৰতহে কৰিছোঁ কেনেকুৱা হৈছে নাজানো আৰু।
নাই একদম ধুনীয়া। বিৰাট ধুনীয়া লাগিছে বুজিছা।
হেৰি এটো কি কয় থেংক ইউ, থেংক ইউ এ যাওঁতে মই লৈ যাম, যাম ৰবা এ সোতৰ তাৰিখে বাৰ। বাৰ্ডে আছে জন্মদিন এই জন্মদিনত যাব। পতোই গ'লে লৈ যাম।
অ', লৈ আহিবা তেতিয়া। আৰু ধৰি লোৱা কেনেকুৱা নিচিনকেই মানে আৰু ধৰি লোৱা হেৰি এই যে। উম, এতিয়া যে দিছা ফটো ফ্ৰেমটো।
অ', অ', অ'আছে, আছে কানেকচন কৰা আছে তুমি এই হেৰি আছে। হেৰি আছে বেটেৰী লগোৱা আছে। তোমাৰ হেৰি এইটো কি কয়। এনেই মানে ধৰা, কি কয়, এই তোমাৰ হেৰি, এ, চিষ্টেমো আছে মানে, ৱায়াৰ লগাবও পাৰি। কিন্তু ৱায়াৰটো হ'লে তুমি সেই বৰ্ডখনৰ ওচৰতে লগাব লাগিব বস্তুটো। আৰু চব জেগাতে বৰ্ড নাথাকে ন। সেইকাৰণে বেটেৰী কৰি দিছোঁ। তুমি মানে বেছি চাৰ্জ দিবও নালাগে। এদিন, এবাৰ যদি ফুল চাৰ্জ দি দিয়া হেৰি, এমাহমান গুচি যাব। ধৰা, তুমি লাইটটো ধৰা, ধৰা দিনে-দিনে, ৰাতিয়ে লগাব, দিনে-দিনতো জ্বলাই
সেইটোৱেই, সেইটোৱেই। উম, উম, উম।
কেতিয়াবাহে জ্বলাবা মানে এবাৰ ফুল চাৰ্জ দিলে, এমাহমান চলি যায়।
সেইটোহে লাগে, বুজিছা।
উম, উম। মানে ধৰা, আকৌ মই সেইকাৰণে নিদিলোঁ। তোমাৰ সেই ৱায়াৰিংটো বৰ্ডখনৰ ওচৰতে লাগিব যে এইয়া আকৌ বৰ্ডখনৰ ওচৰত সেইডাল লগালে মানে, ফ্ৰেমটো লগালে ভাল নালাগিব দেখিবলৈ। মুকলি বেৰত, মুকলি বেৰখনত হ'লে ভাল হয় আৰু সেইটো কাৰণে বেটেৰী চিষ্টেমটো লগাই দিছে।
ভালে কৰিলা পায়। সেইটো হ'লে নিশ্চিন্ত হৈ থাকোঁ আৰু।
আৰু হেৰি, তোমাৰ এইটো কি কয়, হেৰিটো ঠিকে আছে? এই মুখাভাগ ঠিকে আছে? ছে
মুখাভাগ ধুনীয়া লাগিছে, অ'।
জোখ কৰা জোখ তো তুমি ফটোত ধৰিব নোৱাৰা। জোখটো তোমাৰ, তুমি কোৱা, তুমি যিটো জোখ কৈছিলা সেইদিনাখন সেইটো জোখতেই বনাবলৈ চাইছোঁ। এতিয়া জোখটো তোমাৰ অকণমান সৰু-ডাঙৰ হৈ যায় মানে, এই হেৰি, মানে হেৰিত মানে চেপটো দিওঁতে, অ', সৰু-ডাঙৰ হৈ যায়। মই হেৰি কৰি দিছোঁ। তোমাৰ এইটো কি কয়, কালাৰটোতো তুমি নিজে কৰিম বুলি কৈছিলা। অ' তোমাৰ হেৰি, সেইটো কাৰণে মই ধুনীয়াকৈ কালাৰ কৰিব পৰালৈকে কৰি দিছোঁ। তাৰ পৰা ক'ত কি কালাৰ কৰিব লাগে, যদি তোমাৰ কিবা
অ', মই, মই সুধিম তোমাক, কিবা যদি প্ৰব্লেম হয়
উম, উম।
মুঠতে হেৰি, বস্তুকেইটা ধুনীয়া লাগিছে। আৰু কি, ধৰি লোৱা, কি হয় কি কথা তুমি মোক ক'বা আৰু কেতিয়ালৈ আহা, কি? অ', ফেব্ৰিক কালাৰেই ইউজ কৰোঁ, অ'। ফেব্ৰিকেই কৰোঁ মানে, সেই সেইবোৰ তোমাৰ যোৱা চান্স এটা থাকে ন?
উম, উম, উম।
তো কৰা পিছত ধৰি লোৱা, এনেও তাৰ ওপৰতটো মৰা হয়েই আৰু
উম, উম।
অ', বাৰ্ণিছটো মাৰিম। কৰিব। বাৰ্ণিছ নামাৰিলে কৰ আৰু ভাল হৈ থাকিব।
বাৰ্ণিছটো মাৰি দিবা। তেতিয়া তোমাৰ হেৰি, এইটো জিলিকি যে জিলিক
আমাৰ ইয়াত প্ৰব্লেম এটা কি জানানে, বাৰ্ণিছটো তুমি কিনিবলৈ নোপোৱা নহয় ইয়াত। মই ইয়াত এতিয়ালৈকে কিমান দো কানত সুধিলোঁ মানে, চব তোমাৰ এনেকুৱা ক্ৰাফটিঙৰ দোকান অনলাইন আনোঁ মই। কিন্তু এইবাৰ মই ৰাম ঠগন খালো অ। মানে কি হ'ল, ক্ৰাফটিঙৰ কাৰণে মই, মোক তেনেকুৱা এটা লাগিছিলে, বাৰ্ণিছ এটা, তাৰপৰা বাৰ্ণ ৰ্ণিছটো আনিলে, যিটো বাৰ্ণিছ আনিলে তোমাৰ দুশ কিমান টকা দি পেলাই, সেইটো তোমাৰ এতিয়া সেইটো হ'লগে, লাষ্টত গৈ সেইটো মানে এইযে আমি কাগজত পেইন্টিং কৰো।
উম উম।
পেইণ্টিঙত কৰা। বাকীবোৰত যদি কৰো মানে
তুমি এটা কাম কৰিবাচোন, বস্তুটো তোমাক কোনটো লাগে তুমি মোক ফটো দিবাচোন, মই এতিয়া যদি পাওঁ আমাৰ ইয়াত আছে এখন দোকান মানে, তাত, তাত চব বচ
উম উম। মই আমাৰ ইয়াত মানে ক্ৰাফ্টিঙৰ বস্তু অজস্ৰ ক্ৰাফ্টিঙৰ দো কান মই ইয়াত চালোঁ, আনকি ম'ল বিলাকতো চালোঁ, কিন্তু সেই বাৰ্নিচ মানে পাবলৈ নাই। আৰু অনলাইনত আনিলে মানে কি হয়? তোমাৰ বস্তুটো কম আহে।
উম, উম, উম।
আৰু বস্তুটো কোনোবাতোটো ধৰ, এক্সপাৰী ডেট যোৱাও দি দিয়ে নেকি কেতিয়াবা? সেইটোতো আমি নাজানো। মুঠতে বস্তুটো কম আহে, সেইকাৰণে মানে মই অনলাইনত ননা হ'লো।
বুজিছোঁ।
মই তোমাক দি থ'ম, আহোতে লৈ আহিবা তেতিয়া পালে।
অ', ইয়াতে মানে এখন দোকান আছে, মই যৰ পৰা আনো বস্তুবোৰ। বহুতো কাঠত মৰাটোতো বেলেগ হয়, এনে সেইটোৱে ইউজ কৰা ইউজ কৰিব নেকি তোমাৰ তাত।
কাঠত মৰাটোওঁ বেলেগ, ইয়াত আৰু তোমাৰ মানে এইবিলাক ওপৰত বা ধৰিলোৱা, হেৰিৰ ওপৰত মৰাটোও বেলেগ।
অ', অ', মানে মোৰ কাঠত মৰাটো বেলেগ, মোৰ এইটো ডাঙৰ টেমা পায়। আৰু ইটো যদি বেলেগ হয়, তেনেহলে মোক দিবাচোন তুমি, এ হেৰি অ', ফটো এটা মাৰি দিবা, তোমাৰ যদি আগৰ পুৰণা টেমা চেমা আছে। মই তেতিয়া ইয়াত বিচাৰি পেলাই লৈ যাব পাৰিম, যাওঁতে।
লৈ আহিবা তেতিয়া, পালে।
উম, উম, উম। হেৰি এইটো কি কয়, বাকী ৰিজাল্টটো দিলেই আৰু, ৰিজাল্টৰ পাৰ্টিটো
আহিবা, আহিবা, আহিবা।
হেৰি তাৰপৰা কি এডমিচনৰ কিবা কথা পাতিছানে?
এডমিচনৰ একো পতা নাই বুজিছা।
হয় নেকি?
উম।
অ', এডমিচনতো হ'ব আৰু তোমালোকৰ তাকে এই হেৰিতেই হ'ব লাগে নেকি? জুলাই মাহতে, জুলাই লাষ্টলৈ।
তাকেহে, তোমাৰ হেৰি এইটো কি বুলি কয়, জুলাইৰ লাষ্টতে হ'ব। আগষ্টৰ পৰাই হ'ব, জুলাই লাষ্টত এডমিচন হ'ব আৰু।
বুজিছো অহ। আৰু এবছৰ আছেগে আৰু।
উম, নহয় আৰু দুবছৰ। নাই, নাই, নাই, নাই, নাই মাচ মাষ্টাৰ্ছটো বেলেগে কৰিম মই।
অ', অ', ঠিকেই আছে, ঠিক
কথা মানে একেটাই হ'বগে, সেইকাৰণে মাষ্টাৰছটোকে দুবছৰ কৰি দিম বুলি ভাবি ললোঁ আৰু। তাকে মাষ্টাৰছটোকে দুবছৰ কৰি দিওঁ, তাৰপৰা কি হয় আৰু চাওঁ।
বুজিছোঁ।
সেয়াই যেনিবা। আৰু তোমাৰ আজিকালি পঢ়া বুলি কবলৈহে
সেইটোয়ে।
সেই মানে কষ্ট কি ক'বা।
হেৰি, এইটো কি কয় তোমাৰ বাকী দুপৰীয়া আজি খানা কি হ'ব?
উম, দুপৰীয়া আজি খানা তোমাৰ হেৰি, উম, তোমাৰ দুপৰীয়া খানা মানে হেৰি হ'ব, এইটো কি বুলি কয় নিৰামিষে হ'ব চাগে, আৰুনো কি হ'ব আৰু
এই নাই, নাই, এই গৰম যিটো গৰম পৰিছে, নিৰামিষ খুৱাই ভাল বুজিছা। মাছ খাব পাৰিলেও, তোমাৰ মাংস খাব নালাগে।
সেইটোৱে, সেইটোৱে, সেইটোৱে।
মাংস মানে সেই গৰমত খোৱা বস্তু নহয় দেই দিনত, কেতিয়াবা খালে কাৎচিৎ বোলে ব বতৰটো অকণ ঠাণ্ডা, তেতিয়া তুমি ৰাতি খাব পাৰা। কিন্তু ধৰা, সেই দিনত খাব নালাগে।
তাকেই, সেইটোৱে।
মাংস খাই পেলাই তোমাৰ সেই বৰ অশান্তি হ'ব এই গৰমখনত।
উম।
তাকে হেৰি, মোৰো সেই এইকেইদিনো কামটোতো তোমাৰ সেই তোমাৰটোৱে লৰালৰিকে কৰি আছো, তাৰ পৰা মায়ে সুধ দিছে, এইটো আকৌ ক'ৰ অৰ্ডাৰ আহিল, ইমান উৎপাতকে কৰিছ যে মইতো নাই বোলো মন গ'ল, বনাই দিওঁ আৰ।
হ। তাকে হে অ'।
উম, উম, উম। বাকী তেনেহ'লে হেৰি ঠিকে আছে দিয়া, মই যাওঁতে লৈ যাওঁ আৰু তুমি হেৰি কৰি সেইটো দি থবা হা। ফাৰ্চটো তুমি হেৰি ফটো এটা মাৰি পেলাই দি থবা যদি পুৰণা টেমা আছে, আৰু তুমি এটা কাম কৰিবা, মই সোতৰ তাৰিখে বাৰ্থডেটো মই চাগে ষোল্ল তাৰিখমানে তেতিয়া তুমি এটা কাম কৰিবা, উম তুমি পোন্ধৰ, চৈধ্য বা পোন্ধৰ তাৰিখে, চৈধ্য তাৰিখ মানে মোক মনত পেলাই দিবা চোন। নহলে মই পাহৰি যাব পাৰো। দেই। হেল্ল', হেল্ল'। হেল্ল'।